অঁ' ভালনে তোমাৰ?
অঁ' অঁ' ভালে আছোঁ, তুমি ভালে আছা?
ভালে আছোঁ দিয়া।
অঁ'।
ঠিক আছে, আজি আমি অসমৰ বানপানী সমস্যা আৰু স্থায়ী সম্পাদনৰ সমাধানৰ বিষয়ত আলোচনা কৰিম।
অঁ' অঁ' ঠিক আছে, এই বিষয় খুব গুৰুত্বপূৰ্ণ, বানপানী অসমৰ এক দীৰ্ঘদিনৰ সমস্যা পিছে।
হয়। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীবোৰত পানী বৃদ্ধি পায় আৰু বহুত এলেকা প্লাৱিত হয়।
বানপানীয়ে মানুহৰ বহুত ক্ষতি কৰে, নহয় জানোঁ?
অঁ' কৰে কৰে।
উমঁ' পিছে কি কি ক্ষতি কৰে অকনমান ভালকে বুজাব পাৰিবা নেকি মোক?
অঁ' মই কৈছো ৰখা, তোমাৰ বানপানীয়ে ঘৰ-বাৰী, ৰাস্তা-ঘাট স্কুল, পদুলি, হস্পিতেল, খেতি বাতি আৰু পশু ধনৰ বৰ ক্ষতি কৰে।
হয় হয় ঠিক কথা কৈছা, এনেকে এনেকে মানে পৰিয়ালে নিজৰ ঘৰ হেৰাই- আৰু বহুত ধৰণৰ মানে ট্ৰেইন জাতীয় বস্তুত থাকিবলে মানে বাধ্য হৈ যায় আৰু।
তাকেই তাকেই। তোমাৰ আমিতো দেখিয়ে থাকো তোমাৰ বানপানীৰ সমস্যা কিমান বেছি হয়- অসমত, এতিয়াতো যিহেতু আৰু বতৰতো তেনেকুৱা বহুত বৰষুণ দি আ আছে, বাৰিষা বতৰ বাৰিষা কাল চলিছে ত'- উমঁ' আমিতো দেখিয়ে থাকো এতিয়াতো দেখিছোয়ে বানপানীৰ কিমান সমস্যা হৈ পৰিছে।
আৰু গুৱাহাটীত এইটো সমস্যা বেছি দেখা দিয়ে বাৰু।
অঁ। ঠিকেই কৈছা তুমি, গুৱাহাটীতো বহুত বেছিকে যিহেতু বিল্ডিং পদূলি সেইবোৰেই বেছি। তোমাৰ গছ-গছনি বেছিকে কটা গৈছে।
অঁ' কটা গৈছে, পিছত পানীবোৰ যোৱাৰ ৰাস্তা পোৱা নাই ন'।
অঁ' যোৱাৰ ৰাস্তা পোৱা নাই বন্ধ হৈ গৈছে সেইটোৰ কাৰণে তোমাৰ এই কৃত্ৰিম বান আমি দেখিয়ে থাকো বৰষুণ এজাক দিলেই বানপানী।
অঁ' সেইটোৱে, পাহাৰ জাতীয় জেগাও ইয়াতে বেছি।
অঁ' যিহেতু আমাৰ আমি যোনটো আমি এইটো কও নৰ্থ ইষ্ট ৰিজন। নৰ্থ ইষ্ট ৰিজনত যিহেতু আমাৰ পাহাৰ আমি পাহাৰ বেছিকে আছে- ত' পাহাৰৰ পানীবোৰ তলৰ ফালে নামি আহে, নামি আহি লেণ্ডশ্লাইডো হয় বহুত- আমাৰ ঘৰৰ সমস্যা ঘৰ বাৰী মাটি বহুত গুচিও যায়, জীৱন নষ্টও হৈ যায় তেনেকে বহুত।
বহুতৰ উমঁ' এই সমস্যাটো মানে বহুত বহুত ক্ষতি কৰিছে মানুহৰ জীৱন।
বহুত বেছিকে ক্ষতি কৰিছে সেইটোৱে। আমাৰ এইটো ভাবিবলগীয়া বিষয় হয়, আমি এইটো।
অহ। আৰু ঘৰবোৰো মানে কি, সিহঁতে ঠিক কৰিলেও মানে- একে জগাতে থাকিব ন' আল্টিমেটলি। ত' সেই জ-জেগাতোতটো- আৰু বানপানী হ'লেতো একে, আৰু ভাঙি যাব ঘৰ-বাৰী। ত' সিহঁতে মানে, এটা পাৰমানেণ্ট মানে এটা সমাধান- পোৱা নাই আৰু। অলপ দিনৰ কাৰণেহে এই সমাধানটো ওলাই। আৰু পিছত একেখিনি হয়।
হয়, সমাধানটো এইটোৰ তেনেকে দীঘলীয়া সমাধান এটা পোৱা নাই। আৰু- দীঘলীয়া সমাধান এটাও আমি ভাবিবৰ সময় আহি পৰিছে, মই ভাবোঁ।
অহ, সেইটোৱে। আহি পৰিছে।
তুমি, আমি অকল- বানপানী এতিয়া বানৰ দেখিয়ে থাকোঁ, অকল সেইটোৰ কথা পাতিলেই নহ'ব। তাৰ - সমস্যাৰ সমাধান কি কি আছে, সেইটোও ভাবিব লাগিব। সেইটোৰ- সেইটোৰ বিষয়ে অকণমান কথা পাতোঁ।
অ', অ', ঠিক আছে।
ঠিক আছে তুমি, মই ভাবোঁ ফাৰ্ষ্ট- ততে তোমাৰ, বানপানীৰ যোনবোৰ আমাৰ- যেত, যোনবোৰ জাগাত বেছিকে বানপানী হয়, সেইবোৰ- সেইবোৰ জাগাত তোমাৰ চাংঘৰ বনোৱাতো উচিত হয়। তোমাৰ- বৃহৎ আকাৰৰ ঘৰ বনোৱাতকে- চাংঘৰ যদি বনাই তেতিয়া পানী, মানে ইমান কষ্ট না- পাই যিহেতু ওপৰত উঠি থাকিব, তোমাৰ মাটিতকে ওপৰত উঠি থাকিলে ইমান কষ্ট নাপাব।
উম, উম।
আৰু স-সাহায্য তাত- তেওঁলোকক বান, আক্ৰান্ত লকক, লোকক সাহায্য দিবলৈও আমাৰ- যিহেতু যত্ন কৰাটো উচিত হয়।
অহ। সাহায্যটো নিদিলে সিহঁতে খাব কেনেকে, ক'ৰ পৰা খাব, কেনেকে থাকিব, সেইখিনি আমি গুৰুত্ব দিব লাগে।
সেইটোৱে, সেইটোৱে। গুৰুত্ব দিবলগীয়া বিষয় এইটো বহুত।
উম।
বাকি বান নিৰ্মণটো কৰিব লাগে। জাগাই জাগাই বান নিৰ্মাণ ভালকৈ কৰিব লাগে। যাতে এবাৰ বান আহিলে পটককৈ ভাঙি নাযায়।
ভাঙি নাযায় অ'। আধুনিক বান নিৰ্মাণ নদীৰ ব্যৱস্থা পৰ্ণ - ড্ৰেনেজ উপন, উপন নয়ন।
আচ্ছা তুমি উন্নয়ন কৈছা চাগে, ড্ৰেইনেজ উন্নয়ন।
অ' অ' অ'।
আৰু সেইবোৰেই চিষ্টেম মানে। 'ফ্লাড ফৰকাষ্টিং চিষ্টেম', বুলি যে কয় আমাৰ। সেইবোৰ কৰিব লাগে, যাতে পৰিৱেশৰ ধ্বংস কমতকেও কম হওক।
অ', ঠিকে কৈছা তুমি। বানে মানুহৰ কি উপকাৰিতা আছে বাৰু?
অহ, মজবুত আৰু ভাল- পৰিকল্পনাৰে যেতিয়া বনোৱা যায়, ইঞ্জিনিয়াৰিং ব্যৱহাৰ কৰি পেলাই- তেতিয়াহ'লে এবাৰ বানপানী আহিলে বানটো পটককে ভাগি নাযায়।
অ অ ঠিকেই ভালে
বানটো পটকে ভাঙি নগলে তোমাৰ মানুহখিনিৰ তাতে থকা মানুহখিনি গছ-গছনি জীৱ জন্তু চবৰে ৰক্ষা হয় বানপানীত উটি ভাহি নাযায়
অ অ ঠিক কথা সেইবোৰ কৰিবলৈ আমি বেছি গুৰুত্ব দিব লাগে আৰু জেগাই জেগাই মানে যি যি মানে এইবিলাক আহ মানে ভুগি আছে এইবোৰ সমস্যাত সেইবোৰক মানে আমি মানে পোহৰলৈ আনিব লাগে বহুত জেগাত আমি গমেই নাপাওঁ যোন জোগাত মানে বানপানী হয় এইবোৰ মানে হৈ আছে সেইখিনি যদি মানুহৰ মাজত আমি আনো চবকে যদি জনাও তেতিয়াহে সিহঁতে সমস্যাৰ সমাধান দিব পাৰে
হয় হয় নিশ্চয় মই যে কলো আপোনক ফ্লাড ফৰকাষ্টি্ং ছিচ সেইটো আপুনি বুজিছে নে কি হয়
অ এইটো এনেকুৱা এটা ব্যৱস্থা হয় যাৰ জৰিয়তে মানে আগতীয়াকৈ মানে বানৰ সমাধান মানে সম্ভাৱনা খিনি জানিব পাৰি সেইটোও চাগে
একদম কাৰেক্টলি বুজিছে এইটো ভালকে বুজি পাইছে আপুনি যেতিয়া মানে মানুহখিনিক আমি আগতে এৱেৰ কৰি দিব পাৰো যাতে বান আহিব আৰু আপোনালোকে তাৰে তাতে কি কি কৰিব পাৰি তাৰে সমস্যা খিনি নাহি নাহিবলে কি কৰিব পাৰি আগতীয়াকৈ সেইটো ব্যৱস্থা স্বাস্থ্য ল'ব পাৰে
অ অ সেইটোৱে সেইটো কৰাটো বহুত উচিত আৰু সেইবিলাক চিষ্টেম যদি মানে চাৰিও পিনে থাকে চবৰে বহুত খিনি সুবিধা হৈ যায় ন বানৰ পৰা বাচিবলে
হয় হয় নিশ্চয় এতিয়া আমি ইকলজিকেল চলিউচনৰ ওপৰত আলোচনা কৰো নেকি অকনমান
অ, অ, অ নিশ্চয় কোৱা।
ঠিক আছে। ইকলজিকেল চলিউচন ক'বলৈ গ'লে মানে, হয় আপোনাৰ আমি নেচাৰেল ভাৱে আমাৰ নেচাৰ যিহেতু আছে। সেইটোত ইক'লজি ছছাইটি ইকলজিটোত আমি কেনেকে আমি কি? যাতে সংৰক্ষণ কৰিব পাৰো। যাতে বানৰ সমস্যয়াটো সমাধান হোৱা যায়। তাতে ভিতৰত হয় আপোনাৰ গছ ৰোপন যোনটো, আমি হয় গছ ৰোপন কৰিবই লাগে। জলভূমি সংসৰণ আৰু মাটি ক্ষয় নিয়ন্ত্ৰণ সেইটো সেইটো কৰিব লাগে।
অঁ গছ ৰোপণ বান নিয়ন্ত্ৰণৰ কেনেকৈ সাহাৰ্য কৰে মানে? কেনেকে সাহায্য কৰে?
অ গছৰ মূল মাটিক ধৰি ৰাখে। তাৰমানে কি হয়, বানপানী আহিলে আপোনাৰ ওপৰৰ যোনটো আমি চাৰফেচ বুলি কওঁ চাৰফেচ ৰান অফ হৈ যায় ন। বানে কাটি লৈ যায় মাটিখিনি। ত গছৰ আমাৰ গছৰ শিপাবোৰ যেতিয়া মাটিত থাকে তো গছে সেইটো শিপাক খিনিৰ শিপাখিনিৰে মাটি খিনি ধৰি ৰাখে। ত কি হয় কি হয়, সেইটোৰ কাৰণে কি হয় আপোনাৰ মাটিখিনি গুচি নাযায়। সেইটোৰ কাৰণে আমাৰ এটা জাগাত উঠি বাাহি নাযায় বস্তুবোৰ। লেণ্ডশ্লাইডটো কম হয়। সেইটো কাৰণে
অ। জলভূমিৰ সংৰক্ষণ কিয় দৰকাৰ মানে তুমি কি বুলি ভাবা মানে কিহৰ কাৰণে দৰকাৰ বস্তুটো?
অ জলভূমিবোৰে প্ৰাকৃতিক ভাৱে অতিকৃত পানী ধৰি ৰাখে, যোনখিনি এক্সেছ পানী বুলি কওঁ আমি। জলভূমিবোৰে সেইটো ধৰি ৰাখে, এই কাৰণে বানৰ প্ৰভাৱ কম হয়, আৰু আমি
অঁ।
দেখিয়ে থাকো তাৰ মানে আমাৰ এতিয়া ক'বলে কলে গুৱাহাটীত যিহেতু আমাৰ গছ গছনি বেছিকে কাটা হৈ পেলাই তাতে ঘৰ বাৰী বেছি বনোৱা হৈ গৈছে। তাতে জলভূমিৰ সংখ্যাও কমি আহিছে, এতিয়া গৈ গৈ দ্বীপৰ বিলহে আছে গৈ। ত' দ্বীপৰ বিলত আমি কি দেখো যে, দীপৰ বিলে আমাৰ মা-মাটিখিনি ধৰি ৰাখে তাৰমানে।
অ।
তাতে পানী জমা হয়, পানী জমা হৈ পেলাই তাতে অধিক যোনখিনি পানী হয় তাতে গৈ জমা হৈ থাকে। সেইটোয়ে সাহাৰ্য বুলি ভাবো মই।
অঁ। তুমি যোনখিনি কথা কৈছা খুবেই মানে দৰকাৰী আৰু ভালখিনি কথা কৈছা।
হয়, হয়।
উম।
আজিকালি বন উজাৰৰ কাৰণেও বান বৃদ্ধি পাইছে নেকি?
অ, অ পাইছেতো।
অ বন উজাৰৰ ফলত মাটি ক্ষয় বাৰু আৰু নদীত পলি জমা হয়।
উম। মানুহৰ মানে বানপানীয়ে মানুহৰ কি কি ক্ষতি কৰে মানে বানপানীয়ে ঘৰ বাৰী ৰাস্তা ঘাট চববোৰ মানে হেৰি কৰি
হয় লৈ যায় জীৱ শেষ কৰি দিয়ে, জীৱনো বহুত গুচি যায় তাতে।
গুচি যায় ল'ৰা ছোৱালীবিলাকে স্কুল কলেজ বন্ধ হৈ যায় সিহঁতৰ। কেতিয়াবা চাবা তুমি পৰীক্ষাৰ টাইমত কাবাৰ বানপানী হ'ল সিহঁতে মানে পৰীক্ষা দিব যাব নোৱাৰা হৈ গ'ল, সেনেকেও বহুত বেলেগ ধৰণে ক্ষতি কৰে মানুহৰ।
হয় হয় নিশ্চয় বহুত ক্ষতি কৰে।
উম গুৱাহাটীততো তেনেকে হৈয়ে থাকে মানুহৰ অফিচ যোৱা বন্ধ যায়। স্কুল কলেজত যোৱা বন্ধ হৈ যায়।
অ' আৰু বিভিন্ন ধৰণৰ বেমাৰো হয় যিহেতু পানীৰ পৰা বহুত বেমাৰ হয় মহ বেছ
অ' অ'। আৰু বেলেগ ৰূপবিলাক দেখা দিয়ে সেইবোৰ।
অ' অ' বেমাৰ বহুত ধৰণৰ বেমাৰূপ দেখা পায়।
দেখা যায়। সেইবোৰৰ সমাধান একচুৱেলি বহুত দৰকাৰী হৈ পৰিছে সমাধানবোৰ। আৰু মানুহৰ মাজত সেইবোৰ কথা পাতিব লাগে। যাতে মানে আমি সকলোৱে মিলি পেলাই আগুৱাই যাওঁ আৰু সেইবোৰৰ সমাধান আনিব কাৰণে।
হয় সেইটো বহুত চেষ্টা কৰিব লাগে যিহেতু আমি থাকোৱে এবাৰ বান আক্ৰান্ত হোৱাৰ বহুত চানসেছ বেছি থাক যিহেতু আমি জাগাটোত তেনেকুৱাত থাকোঁ, পাহাৰীয়া জাগাত। আমাৰ ইয়াতে সমাধান সমাধান উলিওৱা আৰু মানুহৰ প্ৰাণ ৰক্ষা কৰাটো বহুতেই দৰকাৰী।
অ', ঠিকে কৈছাঁ। মই তোমাৰ লগত মানে একমত, মই মানে ভালখিনি ভাল কথাখিনি কৈছাঁ, তোমাৰ শুনি বহুত ভাল লাগিলে। আৰু আগলৈও যাতে এইবোৰ কথা আমি পাতি থাকোঁ। আৰু ইয়াৰে সমাধান বোৰ বেলেগ বেলেগ।
উলিয়াও।
অ',
মোৰো বহুত ভাল লাগিল অ'। অসমৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সকলোৱে, পৰিৱেশ সংগ্ৰমণ আৰু স্থায়ী উন্নয়নত ত' মন দিব লাগিব, তেতিয়াহে চ'বৰে ভাল হ'ব, উন্নতি হ'ব। ঠিক আছে পিছে, এতিয়া আজিৰ কাৰণে ৰাখ
অ' অ' অ', নিশ্চয় ধন্যবাদ।